শুনিছা নে?
হয় হয় সোনা পাইছোঁ তুমি সোনা পাইছা?
অঁপাইছোঁ কি কৰি আছা?
আ একো নাই, ৰাতি ৰ খোৱাৰ ব্যৱস্থা কৰি আছিলো।
অ অ ভালেই। ময়ো আছোঁ ৰ'বা এই অকণমান মানে পঢ়ি উঠিলোঁ এতিয়া। এ তোমাক মানে ফোন কৰিলো মানে এটা কাৰণত আজি তোমাৰ লগত আলোচনা এটা কৰিম ভাবিছোঁ। আমাৰ আ আত্মবিশ্বাসৰ ওপৰত আজিৰ আমাৰ বিষয়টো কেনেকুৱা হ'ব?
বা বৰ ভাল বিষয় এটা বাচি লৈছা দেই। বহুত অ মানে উ এইটো মানে কথা পাতিবলগীয়া বিষয় হয়। আ হয় কথা পাতিব পাৰি, কোৱাচোন বাৰু?
অ যদি মই তোমাক প্ৰথমে সুধো যে আমাৰ আত্মবিশ্বাসনো কিয় প্ৰয়োজন আমাক মানুহক?
শুনি আছা?
শুনিছানে?
অ অ শুনি আছা? শুনি আছানে? তোমাৰ মাতটো অহা নাই এতিয়া। শুনি আছা? তোমাৰৰ মাতটো অহা নাই। শুনিছা নে? তুমি অকমান জেগাতটো সলাই লোৱাচোন। শুনিছানে এতিয়া? শুনিছানে? তেৰিকা এনেই গল কলটো।